হেল্ল'। অ' আহ আছো আছো। তুমি?
এনেই বহি আছো।
অ গম কেনেকা পৰিছে হেইফালে।
গৰম বহুত বেয়া পৰিছে।
উম পুৰা গা চা, গা চা পুৰা পুৰি দিছে এইফালে। উম।
খানা পিনা খালান নাই?
খানা পিনা খোৱা নাই। তুমি?
মই খালো বাৰতে ৰাতিপুৱা।
অ।
তাকে এই গম খনত একেবে উপায় নাই নদীৰ কিনাৰতে আহিছো এতিয়া।
তাকে ছা জাগা আছে নে সেইফালে?
নদী কিনাত আছে অ' গছৰ তলত।
উম।
তাতে বহি আছো সেই।
কোন কোন আচা তাত।
আছে পাঁচটামান পোৱালি আছে লগৰ।
উম কোন ফালে নো?
হা।
কোনফালে?
এ তুমি যে আমাৰ, আমাৰ ঘৰখন পাৰ হৈ পেলাই।
অ
এই যে আমা এটা চুক নিচিনা আছে যে নদী কিনাৰে যাব পাৰি যে।
আহ।
তুমি চিনি পাবা। সেইফালে সোমাই গ'লেই হল আমাক দেখিবাই।
এ চুইজ গেট টোৰ ওচৰত।
চুইচ গেটটো পাবগৈ নালাগে।
অ'
এই দলং, দলং নহয়। এই নদী কিনাৰত মানে শাকোতল।
উম, তোমাৰ গ'লে হে লগ পাম।
অহ'।
বতাহ ছটাহ মাৰি থাকে নে?
ধুনীয়া বতাহ মাৰি আছে।
উম।
তাকে বোলো সাঁতোৰ নেকি নদীত।
পানী যিহে আৰু কেনেকৈ সাঁতুৰিবা?
তুমি সাঁতুৰিব নাজানা নেকি?
এহে।
অ' সাতোটো শিকি ল'ব লাগে আকৌ। মই জানো বাৰু অলপ অলপ। মানে নিজে পানীত, নিজে পানীত পৰি লৈ উঠিব পাৰিম আৰু।
খেলা ধেমালি নকওঁ আৰু মানে। নাজানোতো উম।
বাকি কোৱা।
পিছে কি কৰি আছ তাত।
এ এনেই বোলো অকণ। ওলাই আহিলো ভাত-ভাত চাত খাই কৰি ৰাতিপুৱা।
উম, পিছে লেথনাই আপুনি অ'। তুমি অথনি ক'ৰবাত গৈছিলা ন?
মই এপাক ওলাই গৈছিলো, অ' দেখিছিলা নেকি মোক?
দেখিছিলো বাৰু এবাৰ।
অ'
উম, পিছে আমাৰ কিমান চেম বেচাপ কৰি আছে।
আমাৰ ফালে থাৰ্টি ছেভেন।
বা চল্লিশ মান সিমানেই আৰু। চল্লিশমান হৈ গলেতো মানুহ মৰিয়ে যাব দেখোন।
মৰিয়ে যাব অ'। আম আমাৰ মূৰত আমলেট বনাব পাৰিব আৰু।
হে
হয়েনা আমাৰ মূৰত আমলেট বনাব পাৰিব আৰু।
অহ'
যি হে গৰম।
উম, তোমালোকৰ ঘৰো ৰুম অ'। তোমালোকৰ ঘৰৰ ৰুম বিলাক ঠাণ্ডা নে গৰম।
এই পূৰা কটকটাই আছে পূৰা গৰমত।
উম, এই দিনৰ ভাগৰ গৰমটো থাকেই ৰাতিও অলপ গৰম থাকে।
অ' ৰাতিুৱাতে আমাৰ এইফালে অ'ক ঘৰত ঠাণ্ডা।
মানে ৰাতি অলপ হোৱাৰ পিছত ঠাণ্ডা হৈ পৰি যায়গে আৰু।
ঠাণ্ডা পৰেগৈ অ'
উম।
এনেই দুপৰীয়া তুমি সোমাব নোৱাৰা।
এ দুপৰীয়া বহুত গৰম।
উম।
আমাৰ এই আগতে যে যোনখন স্কুলৰ ওচৰতে কথা পাতো আমি।
আহ
সেই স্কুলৰ ওচৰত আহঁত গছজোপা আছে যে সেইখিনিত ভাল আকৌ থাকিব কিন্তু কৈ তোত তাত যাব নোৱাৰি যে অ তাত বতৰ ধুনীয়া মাৰি থাকে
অ
ইয়াত ফেনৰ স্পীডেই নাই
স্পিড নাই মানে এই এচি এচি চি চি লগাই থাকে না মানুহ বিলাকে আৰু
উম
পুৰা ভলটেজটো টানি দিয়ে
উম আমালে যেতিয়া কমি যায়
অ
উ
সেয়া
পিছে গৰম বন্ধ দিলে স্কুলৰ
গৰম বন্ধ দিলে দিলে
উম
গৰম বন্ধত এপাক ওলাই যাম বুলি ভাবিছিলো ক'ৰবালৈ
উম পিছে ক'ত যাবা বুলি ভাবিছে
তাকে বোলো কলে যাওঁ কলে যোৱা হলে ভাল ভাল তুমিও যাব পাৰিলা হয়
আমি বাৰু ভাবি আছো এজেগালৈ যাম বুলি বন্ধু এজন আৰু মই
অ
কেতামান পইচা কমি আছে সেটো পইচা হৈ গ'লে আমি ওলাই যিব পাৰিম আৰু
অ অ অ।
উম।
কেতিয়া মানে যাবা-
এ পইচাটো হৈ গ'লে পিছদিনাখন গুচিয়ে যাম-
অ
উম এতিয়া গাড়ীও চাৰ্ভিচিং কৰি অকে হৈ আছে-
অকে কাই বনাই চ ন।
চদি আছে এতিয়া পইচাহে লাগে আৰু-
অ।
উম।
বাকি তুমি তুমি কি গাড়ী লৈছিলা।
মই তোমাৰ আৰ ওৱান ফাইভ এখন আছে
অ
উম।
অ সেইখন লৈ যাবা নেকি-
অ
ত
আমি হেৰিটামানতে ওলাব লাগিব তোমাৰ কি বুলি কয়- বাৰটা বা এটাত ওলাই যাম ৰাতি-
অ।
উম এচ-চা কোৱা কেইদিন নালাগে হেৰি- বাৰটা মানত ওলাই যামতো ৰখি ৰখি যাম তাৰপিছত- তোমাৰ হেৰিত সাতটা আঠটা মানত পাই যামগে জেগাত-
আকৌ ৰাতি-
না না ৰাতিপুৱাই। ইমান দূৰ নহয় নহয় চ্বিলং-
অ শ্বিলং অ শ্বিলংহে যাবা।
অঁ মেঘালয়-
অ অ।
গুৱাহাটীৰ পৰা তোমাৰ সত্তৰ নে ষাঠি কিলোমিটাৰহে-
অ।
জেগা কিন্তু আল্টিমেট তুমি ষ্টোৰী দেখিবা আৰু আমাৰ।
উম্
যোৱাবাৰ যাওঁতে কেমেৰা ভাল আছিল এইবাৰ বন্ধুজনৰ আইফোন আছে তাৰ ভাল হ'ব।
অ।
সিটো পাগলে হৈ যাব সি যোৱা নাই না আজিলৈকে তেনেকে- উম সি পাগল হৈ যাব মানে।
এনেই তোমালোক কেইটা যাবা?
আমি দুতা যাম আৰু নেযায় -
তহত দুটাই যাবি?
অ।
অ।
উ পিছে মই গৈছো বাৰু এবাৰ।
অ।
সেইবাৰ যাওঁতে ইমান এটা ঘূৰিব নোৱাৰিলো।
কিয়?
মানে চালো কিন্তু চব জেগাবিলাক গম পোৱা নাছিলো যে। এবাৰ তোমাৰ জাগা কেইটামান লৈছো পাঁচটা ছয়টা মান।
অ।
সেইকিটা জাগাত
ত যাব লাগিব। অ
পিছে তুমি ক'ত যাম বুলি ভাবিছা। তুমি কত যাম বুলি ভাবিছা।
মানে অ কল'কো নাযাওঁ মানে মানে এতিয়া ক'ল'কো নাযাওঁ এই মানে দুদিনমান দেৰিকৈ যাম আৰু।
উম'।
পইচা পাতি কেইটামানো লাগিব নহয় আকৌ।
সেইটোৱেই পইচাটো লাগিবই, ভাবিছো তিয়া তালৈ গ'লে ঠাণ্ডা হব। ন পাহাৰৰ হেৰিটো।
আহ তোমালোকৰে দিন আৰু ফুৰি কৰি আহা।
হে
তোমালোকৰে দিন আৰু বোলো ফুৰি কৰি আহা।
তাকে আৰু ব্যস্ত হোৱাৰ পিছত জীৱনত ক'ত ঘূৰিব পাৰিবা আৰু ন। এইয়ে জীৱন এতিয়া ঘূৰি লব লাগিব সময়ত পিছত নোৱাৰিবা
উম্
পিছত নোৱাৰিবাগৈ আৰু যাবলৈ।
পিছত নোৱাৰিমগে আৰু সেইটোৱেইটো।
তোমাৰ পইচা জমা উঠিছে নে নাই।
হা, পইচা তোমাৰ জমা মানে কেইটামান আছে আৰু।
আহ পাহাৰ চাহাৰ ক'বাত গুচি যাবা।
তাকে তেনেকৈ হলেও যাব লাগিব।
উম ট্রেন চেনত নহবা ন।
অঁ'। তে এক। এনেই বাইক লৈ গ'লে তোমাৰ কোনটো বাইকত গ'লে কম খৰচ হয় নে ট্ৰেইনত গ'লে।
এই বাইকতে হয়গৈ আৰু।
বাইকত ন বাইকত গ'লে মানে অকণ কষ্ট হয় আৰু নিজে চলাই যাব লাগে।
বুজি উ মানে হেৰি নহয় আৰু ফিল নহয় মানে তোমাৰ অনুভৱ। এতিয়া মই যে যাম, এতিয়া মই অকলেই চলাই যাব লাগিব।
সেইটোৱে টো।
উম, পিছে বন্ধুজনে মাজে মাজেহে চলাব পাৰিবা বুলি ভাত। চলাব নোৱাৰি উম, পুৰা একদম- ধুনীয়াকে মজাকে যাম আৰ ম সাতটা আঠটা মানত সোমাই যামগৈ আৰু। জেগাত।
উম, উম।
শ্বিলংলৈ গ'লে ধুনীয়াকৈ দাওকী চাওকি ফুৰি আহিবা আৰু।
ডাওকী লাইট। ৰুম তাৰপিছত কেৰম ৱাটাৰফলছ তাৰপিছত এ বেম্বো টেকনিক কিবা এখন আছে, তাৰপিছত ছেভেন ছিষ্টাৰ।
অ' ছেভেন চিষ্টাৰ খন চাব লাগীয়া।
আঠটামান চাম আৰু মানে।
আহ।
লাইট ৰুম চবতে যাম।
অহ' গৈছা যেতিয়া ধুনীয়াকে ফুৰি আহিব লাগে।
উম, তিনদিন দুদিন মানৰ কাৰণে যাম।
আহ।
উম। কুলি চৰাই মাতি আছে নেকি সেইফালে তোমালোকৰ?
কুলি পুৰা এতি এতিয়া কুলি নাথাকে নহয়।
এই কি চৰাই মাত
এইল কি জানো শালিকা, শালিকা।
অহ'
মোৰ মানে এইফালে গছ গছনি অকণ আছে যে।
গছ গছনি থাকিলে ভাল গৰমতো ইমান অনুভৱ নহয়।
উম। আকৌ এতিয়া নদী কিনাৰ জেগা।
আহ নদীৰ ওচৰত বতাহ থাকেই।
উম, পোৰা ধুনীয়া হাৱা মাৰি আছে।
পিছে এপাক যাম নেকি ন আবেলি সময়ত। সিফালে অলপ ওলাই, উম।
এপাক ওলাই আহিবা আমি অকণ ওলা হা
কেইটামানলেকে থাকা তাত?
আমি তোমাৰ চাৰে চাৰিটা পাঁচটা মানলৈকে থাকিম।
আহ, কি কৰি থাকা তাত?
এনে কথা পাতি থাকো লগ কেইটাৰ লগত।
অহ' পিছে, গৰম বন্ধুত কিবা আহ হোমৱৰ্ক দিছেনে নাই?
মোক টো কাম চাম দিছে হেয়া কৰাই নাই, কৰিব লাগিব পিছে।
হেয়াই কৰিব আছেই ন আকৌ ফুৰিব যাবও আছে। লাষ্টত নহয় আগতে কৈ শেষ কৰি থাকিব নেলাগে, লাষ্টত এলাহ লাগে কৰিবলৈ।
প্ৰথমতে দেখোন কৰিব মন নায় প্ৰথমতে ফুৰিবহে মন যায়।
নাই নহয় আগতীয়া মানে কৰি ল'ব লাগে। কৰাৰ পিছত আৰু পিছলৈ তোমাৰ চিন্তা নাই আৰু। তুমি কেতিয়া ঘূৰি আহা কেতিয়া যোৱা কথা নাই। যেতিয়া আ-আগতে পিছত কৰি থলে তুমি আকৌ পিছলৈ যোৱাৰ পিছত তোমাৰ সেইটোলে মনত পৰি থাকিব। অ হমৱৰ্কবোৰ আছে মোৰ
কাম।
সেইকাৰণে আগতে আদায় কৰিথলে ভাল।
সেইটোৱেটো অ।
উম
খেতি মানে তোমাৰ এয়া ৰোৱনী বিলাক যে আহিছে
অ।
গৰমত পুৰা একেবাৰে মানে ৰখি ৰখি আছে, মানে বেয়াও লাগে সিহঁতক দেখি
তাকে আৰু গৰমে যি পৰিছে আৰু
খেত-খেতিয়ক বিলাকলে বেয়া লাগে এই মানে পানী-চানী নাই ন।
এ এতিয়া কষ্ট বেছি হ'ব সিহঁতৰ।
ছে, অ
উম, ফলো পাব বাৰু তেনেকে।
ফল মানে এই এইবাৰ খেতি নহ'ব নেকি ভালদৰে, পানী নাই যে মেইন কেচ।
আহ।
হালবাব পোৱা নাই, সুহি পেলাইছ অ।
পানী আছেনে সেইফালে?
নদীত পানী আছে, কিন্তু পথাৰত পানী নাই।
আহ। কি কি খেতি কৰি আছে এতিয়া খেতিয়কে?
খেতিয়কে তোমাৰ এইবিলাক মাটি মাহ মাটি পেলাব এতিয়া, এইবিলে বোকা চ ৰুব মানে কঠীয়াা ৰুব।
অ। তুমিব জানানে?
অ বোকাৰ ৰুব ইমান নাজানো।
শিকিছ নে নাই?
এ এনে ৰুইছিলো।
উম।
এয়া।
উ নাই মই দে-দেখাই নাই ওচৰৰ পৰা।
এনে জানিব লাগে মানে মই চব অকণ অকণকৈ জানো আৰু।